শুনিছোঁ নে?
হেল্ল'
মই শুনি আছোঁ। মই শুনি আছোঁ, হেল্ল'
কি কৰিছোঁ?
মই আছোঁ এনে ঘৰতে।
অ', অ, তাকে ক্ৰিকেট খেলিব নাযা?
ক্ৰিকেট খেলিব যাম, অলপ দেৰিকে।
অ', পৰীক্ষা চৰীক্ষা কেনেকা হ'ল?
পৰীক্ষা একদম বৰহিয়া।
তাকেহে।
আজি আছামিছ।
তোৰ কেনেকুৱা হ'ল?
মোৰ ভালে
উম, এইোৱা মোৰ পেপাৰ কমপ্লিট বাৰু
উম, তাকে আনোৱা নাহে নেকি আজি
অ', অ', অ', মা দেউতা ভাল
ভালে, তহতৰ
ভালে ভালে
আহ
তাকে তাৰপিছত কত জুলাইত, ভাবিছ ন নাই
ভাবিছিলো
কত?
যাম চাগে অসমৰ বাহিৰলে
অসমৰ বাহিৰত ক'ত
জেগাটো ডিচাইড কৰা নাই ভূটান চাইডে যাম চাগে
ভূটান, ভূটানলৈ পাচ লাগে নে অ',
ভূটানলৈ তেনেকে পাছ নালাগে অ',
কি লাগে
ইমানটা কথা নাজানো, চাব লাগিব
অ', তাকে
কনফাৰ্ম যোৱাটো কনফাৰ্ম হৈ লওক
অ', তাকেহে গ'লে মোকো লৈ যাবি বোলো, পইচাটো দুইটাই হাফ-হাফ পেমেণ্ট কৰি দিম
কেলে নিনিম আৰু
অ',
কিয়ে
তিনি তাৰিখে টা-টাৱাঙ যাওঁ ব'ল বোলো
যাব পাৰি, গ'লেই হ'ল মইতো এনি টাইম ফ্ৰী
উম', উম'
মোক য'ত লগ ধৰিলেও মই যাম
উম, উম আনোৱা কেলে নাহে
আমাৰ স্কুটিটো নাই বোলে আজি
অহ' ভাত খালি
ভাত খালো
কিহেৰে
মাংস
মাংস, কি মাংস?
লোকেল
লোকেল মুৰ্গী
অহ, তাই কি খালি?
মই খিচিৰি দি তেনেকেই, আৰু তি-তিয়হ উম' তাকে, আজি বহুত লিখিলো নহয় পৰীক্ষাত
কোনে, মই নাই
মই, মই ধেৰ লিখিলো কালি চাম আ অ, ' কালি পুৰা চামাৰি তামাৰি চাই গ'লো পুৰা পঢ়িলো হম' ফুল মাস্কচ, ফুল মাস্কচ।
ক, বাকী। হেল্ল'। মই ইয়াত একোৱে অহা নাই। ইল্ল', ইল্ল'। শুনিছ নাই? কানেকচন, এ ৰ'ৰ।